হেল্লো' অহ নাই কোৱা?
অ'হ অ, অকণমান বেছি টাইমলৈকে থাকি হেৰি সময়লৈকে থকাটো ভাল আৰু অকণমান বেছি চৰ্ট হৈছে, মানে বেছি অকণমান দীঘল হওঁতে মানে বেছিকে পাই আছো মানে বুজিছ, অকণমান বেছি লগতে নাকাত হেৰি নকৰিবি অ, অ উম ঠিকে আছে দে, তই শুবিনে কি কথাত দে ক
হোৱা নাই বোলো, কিন্তু শোবি এতিয়া শুলে আৰু উঠিব হ'বই এতিয়া কাম -বন কৰিব লাগিব। ঘৰ চোতাল সাৰিব লাগিব, অ সেইটো কাৰণে নুশোৱাও আৰু কোৱা।
এতিয়া বতৰতো ঠাণ্ডা কৰি দিলে যে। যে ভাল হ'ল উম।
উম তেওঁ গৰম চোন আমাৰ ঘৰতো তহঁতৰ ঘৰৰতো ধুনীয়া আগে ঠাণ্ডা?
অ আমাৰ ঠিকে আছে?
আমাৰ মানে কি হ'ল এতিয়া গৰমতটো মানে বহুত। বৰষুণ দি দিলে যে ইয়াত টাবতো তললে অ সোমাই আহিলে?
অ উপৰৰ পৰা ন।
আহ।
বা এতিয়া ওপৰত আছো হাৱা মাৰি আছো যে ঠাণ্ডা ভাল লাগিছে?
আহ কল পচলা অ বনাই খাই চাবিচো বৰ ধুনীয়া লাগে। মই আজি বনাইছিলো অ কলপচলাটো হেৰি কৰিবি ভীম। কল জে। ভীম ভীমকল অ ভীমকল হেৰি? সাৰিয়ে পুলি এটা কাটি পেলাই? সেই ধুনীয়াকে হেৰি। তই এনেকে কটাৰী খনে এনেকে মাৰি মাৰি বা এনেকে কাটি ল'বি নহলে গোল গোল কে কাটি ল'বি। হ মিহি মিহি। তাৰপিছত আৰু এই গিলাচ এটা ল'বি ল'ম? পেলা পুৰা এনেক। কেনেকে গিলাছটা মাৰি দিবি? তাৰাপৰা ধুনীয়া গুৰি হৈ যাব নহয়? তাৰপিছতহে নহৰু আদা জালুক জীয়া এনেকে দি হে নহৰু আদা পিচি লবি জালুক জীয়া পিচি লবি লৈ পেলা? অ ধুনিয়াকে ভাজি। য বিয়া ধনিয়া। নালাগে ভাজি ভাজি ভাজোতে পানী ওলাই থাকিব ভাজি থাকিবি ভাজি থাকিবি অকমান কলাখাৰ অকন দি দিবি কলাখাৰ তমান দি দিবি? অ মোক। অকণমান আছে কলাখাৰ?
এইবাৰ সৰকে উ। সহকে হেৰি কৰিবিচোন মোক এবটল দি পঠিয়াবিছোন এবটল দিছ? জাকে অকল মানে উম।
পছিলা নে।
চুক আছিলে সেনেকে কাৰা দি পুঠাবি চুক।
আহ মই আহে সেই? কলাখাৰ হেৰি কৰি পেলাই থৈ দিছিলো নহয় এইবাৰ এই হেৰি দিনতহে কাটিহে কলাখাৰ কাটিব হয় হয়।
অ তেতিয়াই কাটিবি এবাৰ লগৰ লগ
এই মাহত এ মই এইবাৰ সেয়া কাটিলো আৰু অকলে অকলে উম অ কাটিলো সেয়া বোলো অলপমান বিয়াতে আছিলে নহয় সৰহকে খৰ চৰাৰী নাছিলে বিয়াতে অ লাগে বুলি কলে আৰু কাৰি খৰ খা সেয়া মই এসোপা মান জা দি পেলাই দিলো। হে, আৰু এতিয়া অকণমান আছে। তে গয়া
অ অকমান যদি তোকে লাগিব দে নালাগে
অ অকমান দিম দিয়াওঁ তাৰ পায়।
অ লগৰ মানুহৰ লগত মিলি এবাৰ সৰহকে নিজে হেৰি কৰি ল'বি কাৰোবাক হেৰি বখলিয়াই দিব দিবি এজনীক এজনীয়ে কাটি থাকিবি আধা আধা কৰি লবি তেতিয়া
অ হয় তেনেকে কৰিব লাগিব নহয় এনেও লাগেই কলাখাৰটো
লাগে ওপৰতে গৈ পেলাই ধুনীয়া কোনো কুকুৰ চুকুৰ নাযাব ওপৰত
আহ
ওপৰত শুকুৱালে ভাল শুকুৰ মেকুৰী এক কুকুৰ নোথিব
অ
তলত আকৌ ভৰচা নাই নহয় কুকুৰ মেকুৰী বিলাক তাতে শুব গৈ
অ নাই ওপৰতে দিছো ছিলো ধুনীয়াকে শুকালেও আৰু এে অ সাৰ কলাখাৰ খিনি ধুনীয়া চকু আছে যেনিবা
অ কল পচলা বনালে কি সে কলাখাৰ দিব লাগে
অ তোমান দি দিবি আহ ধুনীয়া লাগে খাই কল কল পচলা খাই আৰু এতিয়া গৰমৰ দিনত মানে খাব লাগে ঠাণ্ডা হৈ থাকে যে পেটটো
কুৱাই আছে মানুহবিলাকে সেই খোৱা সেতি বস্তু খোৱা ইমানেই মানে ভাল নহয় ভৰি বিষ এইবিলাক যে হয় মই যদি সেয়া খালো হয়। পাত্ৰ টেবলেট খাবই নে মানে গম পালি সেই বস্তুতটো খাই থাকিব পাব লাগিছিলে আজিকালি কয় সেই কলপ আৰু ৰস উলিয়াই উলিয়াই খাই আছে আকৌ মানুহে সে ভৰি বিষ, ভাল হৈ গৈছে। কলগছৰ ৰসটো
তেতিয়াহ'লে তহত‌ তাত নাপায়ও নহয় এতিয়া আমাৰ ইয়াত পায় আৰু
পুলি
আমাৰ ভীমকল নাই নহয় এনে বেলে বেলেগ কল আছে মাল কলৰ গছে আছে
মালভোগ কলৰ নাখায় মানে
নেখায় ভীমকলৰহে খায় । ভীমকল হেয়া অ মই দিম দে আমাৰ ওচৰত আছে আছে নেকি আপা ঘৰত
একদম দি পিঠাবি কলৰ পছলা ত মানে বহুত
উম ধুনীয়া লাগে খাইঅ মই একে বনাই আছিলো বৰ ধুনীয়া লাগিলে
উম সেই কাৰণে ল'ব নোৱাৰো ক আমি গলে আমি গলে বনাব লাগে তেনেকে ধুনীয়াকে ইমান ধুনীয়াকে জানোৱেই বনাব সেইদিনাখন সেইদিনাখন ভালে লাগিছে বুলি কৈছে জা তৰকাৰীখিনি
সৰিয়হৰ তৰকাৰি খিনি অ ভাল লাগিলে
মনটো যায় ভাল লাগিছে বুলি কৈছে
আহ
সেইযে আকৌ এ মই হেৰি আজি কাটি থৈচোন এ আজে এ কাটা থকা হোললাল যে
অ
গছডাল যে পুতা শাকত যে সেয়া সে ছজনা যেনেকে বনাও তেনেকে বনাম আৰু
সৰিয়হ পিচি দি পেলাই
অ
উ মানে হা ভাগ
সৰিয়হ পিচি লৈ পেলাই ছজনা খিনি যেনেকে বনাও আৰু হয় উম চজনা খাই আকৌ মই ভাল পাওঁ যে
উম
সজনা পাতছেগি কি কৰিব আনিছিলি?
মই ভাজি খাব আনিছিলোঁ দালিতে দি দিলোঁ।
ভাল লাগে জানোঁ খাই।
ভাল লাগে খা ভাল লাগে মানে খোৱাটো খুব ভাল।
দালিত কেনেকে কি কৰি দিলি।
মই দালিখিনি লগতে ধুনীয়াকে ধৰি হেৰি কৰি দিলো আ তেল মাৰি দি আ।
অহ
হেৰি পেট খুলোচা হয় খালে ভাল বুলি কৰে আৰু এনেও চজনা আৰু পাতটো বহুত মানে হেৰি বহুতেই ভাল বস্তু বোলে।
অ আমাৰ ঘৰত আছে।
চজনা আছে চোন দুটাত।
অ আমাৰ পুলি এটা এবাৰ ৰুইছোং। এনে হেৰি। দানি এটা আনি কাটি পেলাই ৰুই থৈছে এতিয়া হৈছে পসা মেলিছে।
অ হয় দানি এটা ৰুলে হৈ যায়।
অ অ অ এনে আমাৰ এই এডোখৰতে আমাৰ আগফালে ওচৰৰ মানুহঘৰ আছে যে আমাৰ ফালে হালি আছে গছডাল।
অ পাত খিনি খাবি আকৌ অ। পাতখিনি খাবি খোৱাটো ভাল। দালিত দিওঁ খাবি। অ হেৰি, বইল কৰোঁতে, দি দিবি দালিতে তাৰ পৰা তেল মাৰি দিবি হৈ যাব ।
অ!
ভাল তাৰ পৰা ভাজিও আলু এটাৰ লগত ভাজি খাইও ভাল লাগে ফুলটোও খাই বোলে
অ ছজনা ফুলটো খাই বুলি শুনিছোঁ ।
অ সেইটো খাই পোৱা নাই । শেৱালি ফুলটো আগতে খাইছিলোঁ! তিতা লাগে যে
অ ভাজি পেলাই
অ ভাজি পেলাই খাই যে হেৰি তিতা তৰকাৰী খায়, ভাজি পেলাই খাই
অ মই খাই ভাজি লোৱা, খাই ভালে লাগিছিলে, এই মই অকলে খালোঁ আৰু তাই নেখালে ।
আছে জানো শেৱালি ফুল ওচৰত ।
অ আমাৰ ওচৰে বৌহঁতৰ মানুহ এঘৰত আছে ।
অ!
মই ৰাতিপুৱা সৰে যে, এ নাই ৰাতিপুৱা। সৰি থাকে নহয়, বুটলি আনো আও ।
শুকাই এতিয়া কেঁচাই কেঁচাই ভাজিছিলিনে কেঁচাত
অ তাৰপিছত ধুই পেলাই ধুই পেলাই অকনমান পানীতো হেৰি যোৱাৰ পিছত ভাজিবি । ভাজি লোৱা
একো দিয়া নাই, পিয়াঁজ দি পেলাই ভাজিচো আও । জলকীয়া এটা দিছো আৰু খালি আৰু। তেনেকে । এয়াহে বনালো ।
অঁ! ভালে হৈছে দে বিৰাট খাব লাগে, তিতা লাগিছিলে?
তিতা তিতা অকন অকন টিটিকি টিটিকি ভাৱটো আহিছে । ইমান লগা নাই!
অঁ! অকমান ন? এঁ।
কি!
দিলে ভালো লাগে নহয় ।
উম এতিয়া আকৌ যাও কেঁচা আম এটা পাও নেকি। কি ওচৰৰ মানুহ ঘৰত, পিহনাখনত ৰুকি পেলাই। খাও সি আনি। খাব মন গৈ আছে।
উম। নিমখ জলকীয়া দি।
খুব খালো সেই কেইদিনত। এইকেইদিন এতিয়া চব পকিছে যে, পাবলৈ নাইকিয়া হৈছে।
আহ।
কচা আমটো। আৰু। দিহনাত পিচি লঙৱা অলপ পেলাই এই ৰুপনি খনত
অ, নিমখ জলকীয়া দি দি আউ।
অ, নিমখ জলকীয়া দিওঁ আৰু আকৌ কিছুমানে কলাখাৰও দিয়ে।
উ এনেই কল উম কলা খাৰ দি খাইছো। যাবা উ ঘৰত গৰ মাৰি
অ নহলে আকৌ এই চেনী অকণ দি দিওঁ
উম
বৰ ধুনীয়া লাগে খায়কে মনত পৰি আছেনে নাই সুধো ৰ কেঁচা আম এটা
উম অ অকলে অকলে অকলে খাবি অকলে খাই ভাল নাপাওঁ
খাব মন গৈ ছে
উম টেঙাটো ইমান আগৰ নিচিনা লোভ নলগা হৈছে আৰু
অ মই আকৌ ভাল ক নে এই সানটো কাটিলে মাতে যেনিবা উম এইকেইদিন নাই মই ও যোৱা নাই
কাটি পেলাই সানহা নিজে বনাই আহ হেৰি কৰে আৰু মাতে চবেই খায় তেনেকৈ মাতিলে ভাল ভাল লাগে কোনোবাই কাটি কুটি দি খাবলৈ দিলে মন যায়
উম নাই মোৰ মন গ'লে কেতিয়াবা মই এটা লৈ আহো খাওঁহিয়ে আনি
আহ
কেঁচা আমটো
উম হম দিয়া বিচাৰি দিয়া
অ দিয়ে
এই শকত মানুহজনী ন
হা
শকতকে মানুহজনী যে
আহ আহ মানুহজনীয়ে দিয়ে
মানুহজনী ভাল দে
উম ধেৰ আম লাগিছিলে দিছে পকোতেও দিছে
এতিয়া পকিছে চাগে আহ
চিন্তা দিছে ধুনীয়া আকৌ মিঠা এখনো প চুখ নাই আমকেইটা
অ হ'ব দে
হ'ব দে
হম